হেল্ল হেল্ল
হেল্ল
হেল্ল
হেল্ল
শুনিছা নে
হেল্ল
হেল্ল শুনিছা নে
অ' শুনি আছো কোৱা।
খবৰ কেনেকুৱা?
খবৰ ভালেই, তোমাৰ?
মোৰো ভালে বাৰু, তোমাৰ পিছে মা-দেউতা কেনেকুৱা খবৰ?
মোৰ মা-দেউতা খবৰ বৰ্তমান ভালেই আৰু দেই।
অ'।
তোমালোকৰ নো?
মোৰ ভালে বাৰু, মা -দেউতাৰ, ভাইটিৰ গাৰ ভা গা ভাল, সিমান ভাল নাই আৰু জ্বৰ হৈ আছে। পিছে খোৱা-বোৱা কৰিলা?
খোৱা-বোৱা কৰিলোঁ আৰু দেই, দুপৰীয়া কৰা নাই, ৰাতিপুৱা কৰিলোঁ আৰু।
অ', অ'।
তুমি কৰিলা নাই?
মই খালো আৰু, খালো এতিয়া। অলপ আগতে এতিয়া বহি আছোঁ, খাই বৈ এতিয়া। আজি তুমি কি খালা? লগত ভাতৰ লগত।
ৰাতিপুৱা মানে মই ৰুমত থাকোঁ ন', বৰ বেছিকে বনোৱা মেলাটো নহয় মানে।
অ', অ'।
তাত, মেগী, আলু তাকেই চবজি বনাই খালোঁ আৰু।
অ', অ'।
তুমি নো?
অ' হ কি খালোঁ, দালি খালো আৰু এই দেউতাই বজাৰ পা ৰঙালাও আনিছিলে, ৰঙালাওঁ, ৰঙালাওঁ ভাজি আৰু এনেকে ভেন্দি খালোঁ, এনেকে আৰু এনেকে ভাজি খালোঁ। আজি মই পিছে মই বিষয় এটাৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলো, আপোনাৰ ফৰেণত কেনেকুৱা হ'ব নো? এই মই বিষ ধৰি লোৱা মই বাছি লোৱা বিষয়টো হ'ল যে, বৰ্তমান যি অতীতৰ সমাজ যি অন্ধবিশ্বাস বিশ্বাস আৰু কুসংস্কাৰে আৱৰি আছিল, তাৰ বিষয়ে আলোচনা কৰিম বুলি অলপ ভাবিছিলো।
উম' ঠিকেই ভাবিছা, বিষয়টো বেয়া নহয় বাৰু।
উম' উম' তুমি এই অন্ধবিশ্বাসৰ কিবা বুলি, অন্ধবিশ্বাস বুলি জানানে, কিবা অলপ কি মানে?
অন্ধবিশ্বাস মানে মইতো ইমানটা সেইবিলাকত। ইমান বিশ্বাসো নকৰো, সেই মানে ইমানটা। ভালকে নাজানো আৰু ক'বলে গ'লে।
অ', অ', হয়।
তুমিয়ে কৈ যওঁকচোন।
উম'। সেই অন্ধবিশ্বাস মানে, সেই আগৰ, আগৰ দিনৰ। আগৰ দিনতো সমাজৰ, এতিয়া সমাজৰ বহুত পাৰ্থক্য আছে ন', আগৰ দিনৰ সম আগৰ দিনৰ সমাজ, এনেও এক পিছপৰা বা এনেই এছাম বেলেগ ধৰণৰ ব্যক্তি আছিল হয়নে?
অ' আগৰ দিনৰ সমাজ। মাজৰ লগত এতিয়া সমাজ বহুত পাৰ্থক্য আৰু বহুত বেলেগ হৈ গ'ল মানে।
উম, ' উম', সেইটো হয় বাৰু, আগৰ দিনৰ মানুহ সমাজ অ' এই আগৰ দিনৰ মানুহে এচাম থাকে ন' কিছুমানে। অন্ধবিশ্বাস বা কিছুমানে ভূত পেটৰ সেইবিলাকৰ বিশ্বাস কৰা দেখা পোৱা যায়, হয় নাই?
অ', হয়',।
সেইবিলাক আৰু বিভিন্ন বিভিন্ন ধৰণৰ বা বাতৰি বা বিভিন্ন ধৰণৰ নিষ্প শুনাই যায় যে। আমুকখনৰ গাঁৱত বোলে আমুকজনী বোলে ভূত ওলাইছে বা এই অন্ধবিশ্বাস বোলে এনেকৈ বাৰু কিছুমান। বাতৰি প্ৰচাৰ কৰা যায় সেইবিলাক প্ৰকৃত সত্য বুলি ভাবানে তুমি?
মই মানে প্ৰকৃত সত্য বুলি নাভাবোঁ কাৰণ এইবিলাক মানে উৎসৱ অন্ধবিশ্বাস বুলি ক'ব পাৰি।
উম', ময়ো ইমান দূৰ বিশ্বাস নহয় বাৰু। কিছুমান বাতৰি জ' প্ৰচাৰ কৰে কিছুমান ও'ৰা বাত সেনেকোৱাও হ'ব পাৰে। হয় নে নহয়? অ',। আৰু আগৰ দিনত প্ৰচলন আছিলে বাৰু, এইবিলাক অন্ধবিশ্ব থাকক বা এইবিলাক যি ডাইনী হত্যা বা বেলেগ মানুহ এগৰাকী যদি তেওঁ অকলহীয়া কৰি দিয়ে। তেনেকুৱা ধৰণৰ কথা বহুত শুনিছোঁ বাৰু আগতে।
অ',।
উম', এই আগৰ দিনত আৰু বিভিন্ন ধৰণৰ। সং বিভিন্ন ধৰণৰ প্ৰতিষ্ঠাপকসকলে বা যেনে এই বিষয়ে পূৰ্ণ বিৰোধিতা কৰিছিলে। যেনে কিছুমান ৰাজা ৰামমোহন ৰায়, মই নাম আগতে পঢ়ি অহা পঢ়ি আহিছিলো বাৰু। আৰু স্বামী বিবেকানন্দ। দয়ানন্দ সৰস্বতী এনেকে কেইবাজনো ব্যক্তিয়ে এই বিষয়ৰ এই বিষয়টো পূৰা পূৰ্ণ প্ৰতিযোগিতা কৰিছিল আৰু।
অ',।
তাৰপাত আজিকালি এইবিলাক উ' দেখা নাযায় বাৰু। এতিয়ো বৰ্তমানৰ আৰু পিছে তুমি উম', এতিয়া বৰ্তমান আৰু অতীতৰ কিছুমান এতিয়া বিশ্বাস কৰিব নোৱাৰি বাৰু যেনে যেনে আজিকালি বহুতে কয় যেন। বোলে কম আগৰ আগফালৰ পৰা বোলে ক' তুমি ক'ৰবাত গৈ আছা চাগে। আগ পিনে বলে মেকুৰী পাৰ হৈ গ'ল বা কিবা এক্সিডেণ্ট হয় বা এইবিলাক তুমি অলপ বিশ্বাস যেন লাগে নে তোমাৰ?
মানে কয় এটো কথা। কথা মানে ঘৰত কেইতটা ককা-আইতাহঁতে থাক'ৰবাত, কাৰোবাৰ কাৰোব আমাৰতো ককা-আইতা নাই ন'। মানে কয় কক-আইতা বা মাহঁতেক কয় মানে। যদি তুমি ক'ৰবাত গৈ থাকা, হঠাতে যদি তোমাৰ কোনটো ছাইডৰ ফালৰ পৰা আহিলে মেকুৰীয়ে বাট কাটি দিলে বেয়া সেইটো বা নাজানো। কিন্তু কয় আৰু মানুহবিলাকেএনেকে ওভ মেকুৱে যদি বাট কাটি দিয়ে, তেতিয়াহ'লে নিজৰ দিনটোৰ কাৰণে বে য়া ক'ৰবাত কিবা এটা অঘটন হ'ব বুলি, মানে মই সেইটো বিশ্বাসটো কৰিব নোৱাৰোঁ ন'।
উম', উম', উম', মইতো আ‌' উম', ই‌' আমাৰ ককা দেউতাই মই আছে ন' আমাৰ, ককা দেউতাই কয় আৰু কেতিয়াবা এইবিলাক কথা আজৰি সময়ত ন'। হা হা হা উম কয় আৰু যে এ এনেকুৱা হেৰি বোলে মঙগলবাৰে নখ কাটিব নাপায়, বাঁহ কাটিব নাপায়, কিবা কিবি এনেকুৱা বিলাক কয় আৰু মোৰ। মইতো ভাবোঁ মইতো এইবিলাক বিশ্বাসে নহয়। কি যে কোনে যে এইবিলাক কথা ক'লে বা নখ খাটিব নাপায় চুলি কাটিব নাপায় মোক বাৰে এনেকুৱা জন্ম বাৰে কিবা। উম সেনেকুৱা বিলাক কথা শুনো আৰু। ভাবিলে কিবা নিচিনা লাগে আৰু এইবিলাক কথা কি মানে প্ৰচাৰ কৰিলে সেতেন লাগে ন।
আজিকালি মানে এনেকুৱা এটা হৈ গৈছে, আগৰ দিনৰ কথা বিশ্বাস কৰিব নোৱাৰি মানে। মানে সেইবিলাকৰ কথা লাগি থাকিলে নহ'ব মানে।
উম উম হয়। আজি এইবিলাক কথা ভাবি থাকিলেও বহুত মানুহ পিছ পিছ পৰি থাকিব।
অঁ।
উম তুমি জানানে।
এইবিলাক মানে এইবিলাক মানে চব মানে অন্ধবিশ্বাসেই বুলি ক'ব লাগিব ন।
অ অ তুমি জানে এতিয়াওঁ এতিয়াও সমাজত এচাম শ্ৰেণীৰ লোক বসবাস কৰে যি ভূত প্ৰেতৰ বা ভূত প্ৰেতৰ বিশ্বাস কৰে বা আজিকালি তুমি চাবাচোন। যদি বোলে সাপে, খুটিলে বোলে ডক্তৰৰ ঘৰলৈ নাযায় কিনে বোলে বেজৰ ওচৰলৈ যায়। সেইটোতো কেতিয়াও হ'ব নোৱাৰে নহয়। এনেকুৱা ধৰণৰ কিছুমান। বহুত এছাম ব্যক্তিয়ে উদাহৰণ দিয়া দেখা পোৱা যায় বা পৰামৰ্শ দিয়া দেখা যায়। উম। সেইটো যে কোনো বিজ্ঞানসন্মত, হেৰিয়ে নাই জানে নাই।
অঁ আজিকালিতো এইবিলাক ধৰি ধৰি থাকিব নোৱাৰি মানে এইবিলাকত ধৰি থাকিলে তোমাৰ বিপদহে হ'ব।
অ, অঁ। এই বহুতো উদাহৰণ আছে বাৰু এনেকুৱা বিলাক মানুহো কিছুমান মৃত্যু মুুখতো পৰে এনেকুৱা বিলাক। যোনবিলাক এইবিলাক ভুৱা কথা বিশ্বাস কৰে ন। মইতো এইটো বিশ্বাসেই নহয় বোলে ভূত আছে এইবিলাক কিবা কিবি। ভূত, আছে প্ৰেত, আছে এনেকুৱা বিলাক এইবিলাক মই বিশ্বাস নহয় জানা নাই।
অঁ বিশ্বাস কৰিবলৈ কাৰণ নিজে যিহেতু নিজেই দেখা নাই ন। তেতিয়া নিজে দেখিবা নিজে কিবা নিজৰ নিজৰ ওপৰত মানে।
অঁ অঁ বিজ্ঞান সন্মতভাৱে চাব গ'লে তো সেইবিলাকতো কোনো যুক্তিয়েই নাই এইটো গতে লাগে মোৰ
অঁ। আচলতে এইটো মানে বেছিকে মানে গাঁওৰ বিলাক যোনবিলাক গাঁৱৰ ভিতৰত ভিতৰিয়া গাঁও বা গাঁওবিলাকতহে মানে এইটো কথা বেছিকে হেৰি প্ৰচাৰিত হয় মানে। তেওঁ মানে গাঁৱবিলাক মানুহ বেছিকৈ বিশ্বাস কৰি লয়।
উম হম আৰুতো এইবিলাক যোনবিলাক চহৰত থাকে তেওঁলোকেতো এইবিলাক ওপৰত কথা গুৰুত্বই নিদিয়ে বা নাভাবে ও তেওঁলোকে।
অঁ।
বেছিকৈ যিবিলাক লোকে অতীতৰ পৰা আছে বা বা ককা, আইতাসকলে, সেই সিহঁতে বিশ্বাস কৰা দেখা যায় আৰু।
অঁ। মইতো এইবিলাকত একদমেই বিশ্বাস নকৰোঁ।
উম, উম, বিশ্বাস কৰিম, আৰু লাভো নাই এইবিলাকৰ কথা। কিন্তু উন্নতি নহয় বা। কোনো হেৰিও নহয়, সাধাৰণো নহয়, বা নাভাবেও কোনো।
অ'।
আৰু যে তুমি শুনিছোঁ, বাতৰি যে কিছুমানৰ কোনে বা এইয়া দুদিনমানৰ আগতে প্ৰশ্ন নাছিল বা কিবা ডাঙৰ আহিছে আতৰি দিয়া, এইবিলাক কথাটো কোনো হেৰী এই নাই, বিশছাকে নহয়ব আৰু কথা আ
বিশ্বাস কৰিব নোৱাৰি। এনেই মানুহবিলাকে সৰু কথালৈ মানে ডাঙৰ প্ৰচাৰ কৰি দিয়ে, উৰাৰ বাতৰি সেই কৰি দিয়ে। সৰু কথা এটা মানুহয়ে মানে মানুহবিলাকে আজিকালি কি জানা, একদম সৰু কথা এটা মানে ডাঙৰ কৰি দিয়ে, সৰু কথা এটা মানে প্ৰচাৰিত কৰি দিয়ে, মানে যোনবিলাক ডাঙৰ, যোনবিলাক ডাঙৰকে ওলাব লাগে বা যোনবিলাক ডাঙৰ মানে নিউজ হ'ব লাগে, সেইবিলাকতো সৰু হৈ থাকে, যোনবিলাক মানে সৰু নিউজ মানে সৰু ঘটনা এটাই ডাঙৰ হৈ যায় মানে। ডাঙৰ ঘটনাটো সৰু হৈ যায়, সৰু ঘটনাটো ডাঙৰ হৈ যায়, মানে সেনেকুৱা আজিকালি।
অ', অ', অ', তুমিতো ঠিক কথা ক'লা, এইটো হয় বাৰু, প্ৰায় ৰেড বা নিউজ পেপাৰৰ বা প্ৰতিটো নিউজতে দেখা, দেখা পোৱা যায় বাৰু এইটো কথা। উম, ঠিকেই আছোঁ।
উম।
দিলে। উম। মইতো আজিকালিটো যদি কিবা বা এনেকুৱা কিবা ঘটনা হ'লে বা আজিকালি মই বেচ ওচৰলৈ কিবা নাযাও নহয়, কোনো ভাবোঁ আৰু দেই মই নিজে, আইতা হতে পৰামৰ্শ দিয়ে বাৰু।
উম।
যোৱা বা এনেকুৱা হ'ল বোলে, কি বোলে মই সাপে-সাপ-সাপে খুটিলে বা কিবাহে কামুৰিলে বা বিভিন্ন বৰলে বা কামুৰিলে বা সেনেকুৱা ক'লে মানে মই কি, মই ভাবো মইতো বুজাও নেকি বা, আইতা বা ম দুতাৰ পৰা ভাবো।
মানে সিহঁতি কেনেক আচলতে আগৰ দিনৰ, আগৰ দিনৰ মানুহবিলাক ন'?
অ', অ', সিহঁতেতো বেয়া পাব ন' কি-কি কি, সে-সেইটো কি কৰিব লাগিব, বেয়া পাব ন'।
মানে এনেকুৱা কথা এতিয়া মানে আইতাহতক বা বুজালে মানে আগৰ দিনৰ মানুহ ন' এতিয়া বুজালেও মানে ইমান এটা বুজি নাপাব, বুজি নাপাব, মানে তুমি কৈও লাভ নাপাবা আৰু। একেই গতিকে থাকিব, সেইটো কাৰণে যে
অ', তুমি ঠিকেই কথা ক'লা, কিয়নো সেই আগৰ দিনৰ আইতা বা ককা আইতাৰ হঁতৰ যদি মই ক'বলৈ যাওঁ ককাই বা আইতা এনেকুৱা নহয়, বা এনেকুৱা ভোত প্ৰেটৰ বিশ্বাস নকৰিব। সিহঁতে ক'ব এ মোকহে গালি দিব, বা মোকে ক'ব যে, তুমিতো নাজানা তুমিতো এতিয়াহে উ, দুদিনীয়া এই সেই ভ-ভাল হয়, নাজানাই তুমি স্কুলে যোৱা স্কুলে যোৱা নাই, বা সেনেকুৱা বুলিয়ে ক'ব আৰু। মোকত, মইতো ক'বলৈ মইতো ককাক ক'বলে চেষ্টা কৰিছিলো বাৰু।
অ'।
তাই মোক কয় যে এনেকুৱা, এনেকুৱা নহয়। তুমি নাজানা বুলি কয়! আই লা ভিউ আৰু তো বিভিন্ন ধৰণৰ